ন
শুনিছো তুমি শুনিছা নাই
শুনি আছো
কি কৰি আছা
এ ইনে তুমি
মই এই জিমৰ পৰা আহি পেলাই বিছনাখনতে পৰিঢ়ছো গাটো বেয়া লাগিছে
আকৌ এই চি ভিতৰত
এ নাই আজি যিমানত বেছি টাইম নকৰিলো অলপ টাইম যিমতে কৰিলো তাৰপা গাটো অলপ বেয়া লগা যেন দেখি বাহিৰতে ৰই দিলো লগৰতো আকৌ মাৰি আজৰি হৈ ললে আৰু
তাকে
তাৰপিছতে তোমাৰ আহি পালোহি কিন্তু এতিয়া কি কৰিবা গৰম যিটো ফেনখন নললেও নহয়
ঔষধ খাইছানে
ঔষধ খাই আছো
তাকে ঔষধটো খাই থাকিব বেছি আকৌ ঔষধ খাই থাকিলেও দুবলৈ যাবা
অহ সেইটোৱে এতিয়া কিছু চবৰে জ্বৰ হৈছে কিছু মানুহ যে একদম জ্বৰে পেলাই দিছে মেডিকেল নিবলগীয়া হৈছে ব শুনিয়ে ভয় লাগিছে
তাকে তোমাৰ এই এতিয়া পানী চানীবোৰ হৈছে যে চবফালে
অ সেইবোৰে কথা
আৰু বতৰটো সলনি হৈছে ঘপককৈ গৰমটো গুচি আহিছে ঘপককৈ ঠাণ্ডা আহিছে
অ', এই ঘপককে গৰম, ঘৰককে গৰ এদিনতে তোমাৰ দিনটোত তিনি চাৰিবাৰ মান ইমান বতৰ সলনি হয়।
সেইটোৱে।
বৰষুণ দিলে একদম ধাৰাষাৰ বৰষুণ দি দিয়ে, পাঁচ মুহূৰ্ততে ৰ'দ দিয়ে একদম পুৰা তীব্ৰৰ ৰ'দ, ওলাই যাব নোৱাৰি
গম পাইছোঁ।
অহ নকবা আও।
বাকী খোৱা বোৱা
খোৱা বোৱা মায়ে বনাইছে, অলপ দেৰিকে খাব, এই দেউতাই ইনচুলিন লয় মানে, চুগাৰৰ, ইনচুলিন ইনচুলিন লয় তোমাৰ চাৰে আঠটা বজাত, তাৰপিছত নটা, চাৰে নটা মানত আমি ভাত খাওঁ আৰু।
মানে অকমান দেৰিয়ে হয় বাৰু।
অলপমান দেৰি হয়, অ।
গুৱাহাটী মানে, এইবিলাক আমাৰ ইয়াৰ নিচিনা তুলনাত ঠিকে আছে কিন্তু মানে তোমাৰ গাঁও জেগাত আৰু
কোৱা, অ', দেৰি হয়, অ। হয়-হয়।
বাকী, বৰষুণ দিয়া নাই এতিয়া?।
বৰষুণ এতিয়া নাই, এতিয়া বতৰ মুকলি কৰি থৈছে। জোনাকী পৰোৱাও ওলাই আছে বাহিৰত।
অ', ঠিকে আছ
বাকী তোমাক, তাত টাউনত বৰষুণ দি আছে নি?।
আমাৰ ইয়াত নাই দিয়া।
অ'
ৰ'দহে আজি গোটেই দিনতটো ৰ'দ, তাৰপিছত এতিয়াও বতৰ ভালেই।
তাত আকৌ ৰ'দ মানে বৰ সাংঘাতিক ৰ'দ হ'ব নহয়। খুব গৰম হয় নহয় চাগে?।
মানে তোমাৰ, গাঁৱৰ ৰ'দটোত ওলাব পাৰি বাহিৰলে, আৰু ইয়াৰ ৰ'দ টো মানে একদম ছাল পুৰি যোৱা নিচিনা লাগে।
হয়নে?
উম, একদম মানে, জ্বলি যোৱা নিচিনা লাগি যায়।
নটো বেছি যে তাত।
সেইটোৱে, আৰু গছ বুলিবলৈ নাই যে।
অ', সেইটোৱে। তাকে তাকে গছ গছনি নাই গাড়ী মটৰৰ সংখ্যা বেছি
সেইটোৱে
ঠেলা, চাৰিওফালে হুলস্থুল
সেয়াই আৰু, এ মানুহৰ গা গৰম গাড়ীৰ গৰম
কি কবা, হেৰিয়া, গুৱাহাটীলে নোযোৱাকেইটা গুৱাহাটী যাবলৈ মন যায়।
অহাৰ পিছত আকৌ ৰামৰাম কৰি দিয়ে।
ত-তাকেহে জোনকেইটা গুৱাহাটী গৈছে, সিহঁতে কয় ইয়াতে ঠিক আছে।
হূহ। তাকে।
অ', বাকী কি ৰান্ধিবা আজি?
বাকী আজি ভাত, বেলেগকে নবনাও আৰু আজি বনাম তোমাৰ বুট তিয়াই থৈছিলো অথনি।
অ।
বুটে আলুৱে ভাজিম।
অ।
তাৰপিছত, দালি অকণমান বনাম আৰু বইল।
অ।
তাৰপিছত, হে তেনেকে খাই দিম আৰু আচাৰ আছে ঘৰৰ পৰা দি পঠিছিলে।
ঠিকে আছে, বাকি ভাত নোখোৱা নে কিনো?
ভাত'টো খাব লাগিব।
অ', অ', সেয়া অ-অকলে খোৱা নে, নে লগত কোনোবা থাকে?
অকলে-অকলে।
নালাগেনে?
আমনি মানে মোৰ, ৰুমটো তেতিয়া বাদ দিয়া গোটেই মানে যিডোখৰ জেগাডোখৰ মানে যিটো হেৰিয়ত থাকোঁ মানে
আহ
গোটেইটোৱে খালী এটাও মানে নাই গোটত গোটেই ৰাজ্যখনেই খালী
দিনটো আমনি লাগি থাকে তেন্তে চাগে
মানে গোটেইকেইটা হেৰিয়ৰ ভিতৰত তত অকল মইহে আছোঁ মানে ইয়াত
আহ আহ আহ দিনটো কি কৰি থাকা হেই
দিনটো তোমাৰ কি কৰিবা মোবাইল চোৱা হয় আৰু সেয়াই খুব গান শুনো
অ অ ঠিকে আছে আমাৰ এই মায়ে এতিয়া বনাবলৈ লৈছে
অ কিহে বনাইছে ভাত
ভাত আজি তোমাৰ জিকা এনেকে জোল কৰিব জিকা আলু দি আৰু ভাজি এখন
অ ঠিকে আছে মই জিকা খাই ভাল পাম
অ এই মইও ভাল পাওঁ জিকা জোলটো খালি জিকা তিতা নহলেই হ'ল আৰু
অ জিকাত তিতা হ'ব নালাগে আৰু ভাত কেৰেলা আৰু জিকা মই এই দুটা বস্তু ভাল পাওঁ
অ ভাল লাগে আমাৰ ভাতকেৰেলা যথেষ্ট খিনি হৈছে এইবাৰ ঘৰতে কৰা কিন্তু সেই আমনি লাগি গৈছে এষা খে
এই ঘৰৰ বস্তু খাবলৈ পাই থাকো দি থাকে মায়ে
অ কোনোবা সেইফালে যায় নে কি
নহয় নহয় তোমা এই ধল প বা এনেকে গাইীত দি পঠিয়াই দিয়ে অ মই ইয়াৰ পৰা আনো যে
গ আছা মানে
চিনাকি বুলি নহয় নে এশ টকা ডেৰশ টকা তেনেকৈ কিবা এটা লয় আৰু চবতে দিব পাৰি আৰু মানে সৰু বেক এটাতে ভৰাই দি পঠিয়াই মোনা এটাতে
অঁ অঁ
তেনেকৈ এইবাৰ দি দি পঠিয়াল নো তোমাৰ লেচেৰমাহ দি পঠিয়াইছিলে
আহঁ
গুল নেমো দিছে
আহ এই ধুনীয়া দেখোন তেন্তে
জহা চাউল দিছে
ৱাহ
ভাতকেৰেলা দিছে ঘৰ
আহ অকলে অকলে খাই থাকা আৰু আহ ঠিকে আছে ঠিকে আছে বাকী তোমাৰ ৰুমত ফেন আছ নাই থেনঞ্চন
ফেন দুখন
আহ দুখনে ঠাণ্ডা পেলাইনে
দুখনে পেলাই দুফালৰ পৰা দুখন লগাও আৰু দুইখন মানে তোমাৰ এই ওপৰত লগোৱা ফেনখন নহয় চিলিং ফেন নহয় মানে ষ্টেনভেন বেিক ন স্পিড যে সেইকাৰণে অকণমান যত ঘূৰেই যে সেইণোনে তোমাৰ হেৰি হয় আৰু ঠাণ্ডাতো পৰে
অ ঠিকে আছে ঠিকে আছে আমাৰ এতিয়া এই গৰম যিটো পৰিছে মানে টিংখন তোমাৰ গৰম হৈ যায় ওপৰৰত
অঁ
তাৰপিছতে তোমাৰ চিলিঙ ফেনকেইখনে হেৰি ঠাণ্ডা বতাহ নপৰা নমৰা হয়
অ
আকৌ টেবুল ফেন লগাব লাগে
এই মানে কি হয় জান নাই তোমাৰ এ াপতটো ওপৰৰ পৰা পৰে যে তাৰপিছত আকৌ ফেনটোৱে কওপপাতলেহে হাৱাটো দিয়ে মানে তোমাৰ বতাহটো দিয়ে সেই গৰম গৰম ভাপটো মানে মিক্স কৰি দিয়ে মানে মিহলি কৰি পেলাই
সেইটোৱে মই আকৌ এই গাটো বেয়া হোৱাৰ পৰা কি হল বৰকে ফেন কেইখনো লৈ থাকিব নোৱাৰা হলো তাৰপিছত আকৌ তোমাৰ এনেই যেনিবা গৰম দিনত মই পকাতে পৰি থাকো এতিয়া পকাাতো পৰি থাকো বনোৱা হলো আৰুও সেই ইনেই গৰম দিনত কিবা গা টোকে ধো মাজে মাজে পুখুৰীত এতি অকমান দেৰি সোমাই থাকো এতিয়াোমাৰ ত হলে সেইটো মই এটাও কৰিব পৰা নাই আৰু ইফালে তোমাৰ গাটো কেলেং মেলেং কেলেং মেলেং লাগি থাকে
লাগিবই জ্বৰ হ'লে তাতে এতিয়া ৰ'দটো দি দিলে বেছিকে লাগে গম পাইছ নে জ্বৰ হ'লোনে অান্তিটো ৰদতটো দিলেিে লাগে বহু সন্ধি থাকিলেো অকণ থাকিবই পাই
তাৰ পিছত আকৌ কি খাবলৈও মন নাযায় কিবা এটা
নাই নাই নাই
কিবা এটা খাই থাকিলেহে গাত শক্তি পাম সেইটোও নাই খাবলৈও মন নাযায় গম বস্তু যে একেবাৰে মোৰ খাবলৈ মন নযায় খাব নোৱাৰো মানে এটা ভাত কেনেবাকে য মাহে গৰম কত বাঢ়ি দিয়ে মই সেইটো খাব নোৱাৰো নহয় আকৌ গৰম পানী ঠিক তেনেকে ডাইৰেক্ট খাব নোৱাৰো মানে কুহুমীয়া গমতটো গৰমৰ ভাৱটো থাকিলেও খাব ন
খব পাৰিবা গম পাইছা নাই তুমি গৰমৰ পানীতটো বোলে আজি ৰাতি পেলাই বোলে ভৰাই থৈ দিছাঢাকি পেলাইা কাইলৈ বোলে ঠাণ্ডা হৈ গৈছে তুমি কাইলৈও খাব পাৰিবা সেইটো গৰম পানী নিচিনাই কাম কৰিব
অ মই এতিয়া সেই তেনেকেই খাও এ এতিয়া কুহুমীয়া পানীতটোত গৰমৰ ভাৱ অকণ থাকিলেও মানে খাওঁ খাবলৈ বহুত টান পাওঁ
এ অশান্তি লাগে ক'তনো পাৰিবা
অ সেইটোৱে
মোৰ ইয়াত এতিয়া ফ্ৰিজ নাই দিনটোত তোমাৰ চাৰিটামান ফ্ৰিজৰ পানী বটল কিনিব লাগে দহ টকীয়া
উ কে বেলেগ কিবা এটা ব্যয়ৱস্থা কৰি থবা আকৌ মাটি কলৰ চাটি কলৰ এটা আনিবা তাতে পানী ভৰাই থৈ দিবা অ
তাকে এতিয়া মাটি ঘল বিচাৰিব লাগিব এতিয়া
এ পাবাতো গ তাত টাউনত বিচাৰিলেই পাবা চাগে
এ হে কিনিম বুলি ভাবিছো তোমাৰ এতিয়া নহয় আৰু ৰুমটো সলাম যে সলাই পেলাই যেতিয়া নতুনকে ল'ম তেতিয়া ল'ম চাগে হেৰি তোমাৰ এই যে চকলেট তকলেট যে ভৰাই থাই যে সহ যেে তোমাৰ ফিজটো নিচিনা যে পাই যে
অ অ গম পাইছো অ
ঠাণ্ডা যে হৈ থাকে
আহ সেইটো পাৰ কি আৰু তুমি পানী বটল না ভৰাই থবা আজৰি
অ বোলে ৰাতি কিবা অকণ বনাইছো অকণ ভৰাই থৈছো গোন্ধাই নাযাওঁ বোলে
অ সেইটো সেইবোৰ কিমান মান পৰে জানো পাই দাম?
এ-এইবোৰ টকা এহেজাৰ বাৰশ টকাতে পাই যায়।
অহ।
দাম কম সিমানো নল'ব পাৰে দোকানী বিলাকেতো মানে একো নিদিয়াকেই পায়।
হয় নেকি।
উম সিহঁতি সেই মানে। কিন্তু সেইটো আনিবলৈ হ'লে মানে তোমাৰ কিবা। - সিহঁতৰ হেৰি থাকে আৰু ইমান এটা বস্তু আনিব লাগিব বুলি।
অ অ তুমি তেনেকুৱা ভাল যদি। - দোকানী চিনাকি আছে তেনেহলে আৰামত পাৰিবা।
তাকে তেনেকুৱা পাতিব লাগিব পাম বাৰু বিচাৰিলে পাই যে।
পাবা পাবা। হেয়া মই আকৌ ইমান কম বুলি ভবা নাছিলো গম পোৱা নাছিলো পাই।
কম কম এই নবা কোনোবাই ডেং নতুনকে ব লৈ পেলাই বেছি দিয়ে যে।
অহ
সেইবোৰ তোমাৰ এ-এহেজাৰ বাৰশতে পাই যায়।
ঠিকে আছে তেনেহ'লে আৰু তাতো টাউনতটো যদি চিনাকি দোকানী আছে সে দোকানী চাগে। - এইটো বসত সাধাৰণ কথা হ'ব আনি দিয়তটো এটা।
সেই সেইটোৱেই।
বাকী তুমি এতিয়া। বৰ্তমান এনে ডেইলি কিনিব লাগা নে কি শাক-পাচলি?
শাক-পাচলি এ মই বজাৰ মানে তোমাৰ আলু পিয়াজ যিমান কিনো চব এসপ্তাহৰ এসপ্তাহৰ কাৰণে। ক আলু ধৰি লোৱা দুই কেজি কিনিলো পিয়াজ এক কেজি কিনিলো তেনেকে কিনো।
অ মানে তোমাৰ তিনিশ টকা বজাই। -
এসপ্তাহ হৈ যায় এই কম কম। - কৈ কিন থাকিলে খুচুৰাুচৰিকে ঢেৰ হৈ থাকে গমেই নাপাওঁ।
হয় বাৰু দেই সেইটো কথা।
একেবাৰে মানে বজাৰটো কৰিলে পইচাটো হিচাপটো ওলাই।
হয় হয় আৰু। ঠিকে তোমালোক আচলতে। - দুবছৰ থাকিলা যে তাত চলিব জনা হৈ গ'ল আৰু।
এই প্ৰথমতে আহি তোমাৰ চলিব জনা নাই গোটেই পইচা খৰচ কৰিছো ঘৰ মানে ভয় খাই গৈছে। ক'ত খৰচ কৰিছো ইমানকে।
হয় হয় আৰু এনেই তাত। - ঠগা মেলা চিষ্টেম আছে নাই কোনোবাই কাৰোবাক মানে সুবিধা পালে ঠগি দিয়া? শুণি যোনবোৰ থাকোঁ আমি।
ইয়াত চবেই তোমাক পাৰিলেতো প্ৰতি খোজতে ঠগিবলৈ চাব।
উ
সে মোবাইল এটা ভালকে লৈ যাব নোৱাৰা পেনৰ জেপত তেনেকুৱা মানে।
হয়নে?
উম,
সেইবুৰে আৰু কি কৰিবা। চোৱা থাকেই প্ৰতিখন জেগাতে তেনেকুৱা তেনেকুৱা ব্যৱ অৱস্থা হৈয়ে থাকে।
তাকে।